অ নিশ্চয়
উম সেইয়াই কৈছো আৰু আৰ্মিত মানে কি হয় প্ৰথমতে তে এবাৰ মানে কাশ্মীৰত যুদ্ধ লাগিছিলে হা এই কাশ্মীৰত যুদ্ধৰ লগতে আমাৰ পেহা কাশ্মিৰতে আছিলে তাৰ পিছত আৰু পেহীৰ মূৰত একে বাল্টিঙে বাল্টিঙে পানী ঢালিব লগা হৈ হৈছে মানে কিমান বেয়া লাগিব ন নিজৰ হাজবেডক তেনেকে ভাবি লৈ পেলাই উম এইফালে দুজনী দুজনী ছোৱালী হয়নে লাগিলে চৰকাৰে যিমানেই টকা টকা নিদিয়ক চ্বহীদ হোৱাৰ পিছত কিন্তু মানুহটো হেৰুৱাই লৈ পেলাই পইচা খিনিয়ে কাম দিয়ে জানো
হয় দিয়া হয় দিয়া কি কৰিবা এয়া তুমি গৈছানে কাশ্মীৰত
নাই যোৱা নাই যোৱা আমি যোৱা নাই
অ
কাশ্মীৰলৈ যোৱা ভাগ্য লাগিব
হয় দিয়া মই যোৱা নাই মোক লগৰ এজনী লগ ধৰিছিলে আমাৰ তিনিজনী ছোৱালী মানে মোৰ লগৰ তিনজনী ওলাইছে সিহঁতে কৈছে কাশ্মিৰী জাম ওলাবি
কিন্তু কাশ্মীৰ যোৱাটো ইমান হেৰি নহয় দেই
তাকেতো ৰবাচোন তাৰমানে অ তাৰ মান টো তাৰমানে ছোৱালী লৰা তৰা যোৱা নাই নহয় তিনিজনী ছোৱালী ওলাইছে মই বোলো তিনজনী ছোৱালীৰ লগত মই নাযাওঁ বেয়া নাপাবি কাৰণ লৰা চৰা নহলে ইমান চেফটি নাই ন অ কথাটো কৈছো ইমান দূৰত
উম নহয় নহয় সেইটো বুলি চেফটি নাই নহয় মানে ক কাশ্মীৰত পতককে মানে যুদ্ধ হৈ যে তুমি মানে একো গমেই নাপাবা বুজিছা এইবাৰ আমাৰ দাদা এজন দাদা মোৰ মানে লগৰ জনীৰ দাদাক এজন মে তেওঁৰ মানে গোটেই ফ্ৰেডৰ গ্ৰপটো লৈ গৈছিলে মানে গৈছিলেহে তাৰ অলপ দিন পাছতে একদম যুদ্ধ ষ্টাৰ্ট হৈ গৈছে
অ মই গৈ পোৱা নাই বাৰু হয় দিয়া তাৰ পিছত সিহঁতে মই নগলো মই নগলো মই মানে ম এনেকে ইমান দূৰলে অকলে ভয়ো লাগে, আৰু সেইবিলাকো কথা আছে দিয়াচোন, হয়নে? মই নগলোঁ, সিহঁতে কিন্তু গ'ল চাৰিজনী ছোৱালী গৈছে, অকলে অক অকলে গৈ পেলাই আহিল ও মানে সিহঁতৰ মানে ইমান কেনেকে যায় বাৰু ইমান ৰিস্ক লব নোৱাৰি নহয়। তেনেকে, সেয়াই আৰু। এ এতিয়া ধৰা বৰ, অ', ধুনীয়া অ মই শুনিছোঁ। বহুত ধুনীয়া, এতিয়া মই অৰুণাচলহে যাম আৰু অৰুণাচল গৈছা নে নাই?
অৰুণাচল জিৰ'লৈকে গৈছো।
অ, অৰুণাচল ধুনীয়া বুলি শুনিছো তাতেহে যাম মই ভাবি আছো এইবাৰ। তেনেকে কিছুমান পাহাৰুৱা জাগা আছে তাৰমানে অৰুণাচলৰে এটা জাগা নহয় বহুত জাগা আছে ধুনীয়া আছে। মানে তেনেকে গৈ আৰু অলপ ফুৰিব পাৰি নেচাৰেল বিউটিটো বহুত ভাল। মইতো গৈছো তুমি যিটো কলা শিলংৰ হেৰিত গৈছো। কি বুলি কয় কি বুলি ক'লা তুমি শিলংৰ‌ইটো এই যে ক'লা অ, চেৰাপঞ্জীমক। গৈছো কিন্তু এই হেৰি যোৱা নাই এইফালে দাও কি আছে যে। ডাউকি তুমি ডাউকি গৈছা নে নাই।
মই ডাওকি গৈছো - গৈছো। শ্বিলঙৰ একে হায়ষ্ট পইন্টৰ কথা কোৱা নাই জানো তুমি
নহয় তাৰমানে শ্বিলং শ্বিলঙলৈ মই গৈছো শ্বিলঙৰ
নহয়- নহয়- নহয় চেৰাপুঞ্জিৰ একে ওখ অ, মানে হেৰি
নহয় - নহয় চেৰা ডাউকিতো চেৰাপুঞ্জী লাইনত নহয় বেলেগ লাইনত। সেইটো মানে দুটা বেলেগ বেলেগ অ- অ নহয় সেইটো তাৰে মানে ময়ো তাৰে মানে যাম বুলি ভাবছিলো কৈছে নাই সেইটো কাৰে তুমি বেলেগ হয়তটো তুমি চেৰাপুঞ্জ চিলেক কৰা নহয়টো ডাউকিতো চিলেক্ট কৰা একেলগে নহয় তাৰপিছত মই চেৰাপুঞ্জিৰ খালৰো চালো অ - অ নহয় নহয় সেইটোৰ বেলেগ। বেলেগ জাগা বুলি কয় সেইটো অ, জানো - জানো এইটো আপাৰ শ্বিলং আপাৰ শ্বিলং কিবা এটা বুলি কয় মই গৈছো তাতে ভাল লাগে তাতে আমি গৈ পেলাই মানে হোটেলত
ঘূৰণীয়া - ঘূৰণীয়াকে ঘূৰি- ঘূ ৰি যে গৈয়ে থাকে গৈয়ে থাকে কিন্তু বহুত ৰিস ৰিস্ক হয় আকৌ পিছৰ পৰা গাড়ী এখন আহিলে কিন্তু ঘূৰি যাও বুলি কলে ঘূৰি যাব নোৱাৰি
অ, গোটেই হেই হেৰি ন ধোৱা ধোৱা হৈ থাকে হয়নে।
অ, পানী আৰু কিদুমান তিতিও যায় পানী মানে বৰষুণ
অ - অ আমি কি কৰো যতে যাও নহয়। মানে হোটেলত ভাত নাখাও গাড়ীৰ পিছফালে মানে চব লৈ যাও মানে এ সেনেকে এতিয়া য'তে মন যে ধৰা নেচাৰেল বিউটি আছে তাতে আমি হেৰি কৰো এ মানে সৰু গেছ। লৈ যাও ডাঙৰ গেছ নহয় এটা সৰু গেছ পাই যে।
তেনেকুৱা এটা পাৰ্টি দেখিছিলো দেই আমি যাওতে আমি আমি তেতিয়া মানে ভাব ভাবিছিলো যে আমিও এনেকে লৈ আহিব পাৰিলোহেতেন এনে
অ, আমি তাৰমানে হেৰি কৰো অকল মাংসটো কিনি লও তাতে মই ঘৰৰ পৰাই চব লৈ আহো। মানে আমি জানম যে এইখিনি জোগাত নাপাও সেনেকে গাড়ীতে লৈ আহো আ সৰু গেছটোত তুলি। আহিলে‌ হা আৰু যি অ, অলপ চলপ বাচন লৈ আহো তাত গাড়ীৰ ভিতৰতে তাৰমানে আমি বনাই দিও পিছফালৰ ডিগিটোত তাতে ভাল লাগে মাংস বা মাছ কিনি ললো তাতে বনাই খা খাই লও মজা লাগে গোটেই তেনেকে ফুৰিছো খাই লৈ ঘৰত তেনেকে যাও আৰু দু অ, মানে ৰান্ধি খোৱাৰ মজাতো বেলেগ ন এই ধৰা ওচৰতে নৈ চৈ আছে বা তেনেকে তাতে বনাই দিও ভাল লাগে খাই।
মোৰ আকৌ এই পানীৰ প্ৰব্লেমটো কাৰণে মানে মোৰ সেইবিলাক ভবা নহয়। কাৰণ পানী আকৌ পানীতটো নিব লগা হয় ন ড্ৰামেদি
ড্ৰামৰ পৰা পানী ইউজ নকৰো তাৰমানে এ গাড়ীতে তাৰানে দুটা এই ডাঙৰ বটল পাই যে সেই ডাঙৰ বটল দুটা উঠাই লও মানে চব ডিগিতে আৰু বেলেগত নহয় চিতত নহয় ডিগিতে মানে দুটা ডাঙৰ বত ওলাই উঠাই সেইখিনিতে মেনেজ হৈ যায় আৰু খোৱা পাত চাত লৈ লও তেনেকে আৰু। মই নবনাও সেই লগৰ বিলাক যোৱাবলাকে তেনেকে বনাই। অ - অ - অ - অ -অ বেছি নোৱাৰি আমি চাৰিটামান যাও আৰু। অ, চাৰিজন মান যাও তেনেকে মেনেজ হৈ যায় আৰু। এ সেয়া
উম
সেয়া আৰু ভাল লাগে। এনেকে কিছু গ'লো ভালো লাগে। আৰু কিন্তু অ-অ আৰু এটা ক্লিন ক্লিন ভিলেজ আছে ডাউকিৰ ফালে এটা ক্লিন ভিলেজ আছে এটা এক্দম চাফা বোলে। গাওঁতো আৰু এখন নদী আছে যত নেকি তুমি তাৰমানে ওপৰৰ পৰা চালে তলত যে কিবা এটা পৰি আছে। তাকো দেখিবা নদীখনৰ ওপৰৰ পৰা তাৰ মানে ফটফটীয়া পানীটো তেনেকুৱা এই সেইফালে যাব আছিলে মানে, আগৰবাৰ কিয় যোৱা নহ'ল জানানে? সেইফালে ৰাস্তাটো বোলে কিবা বেয়া হৈ আছে। আছিলে অলপমান সেইকাৰণে, এইবাৰ যাব লাগিব। য়া মোৰ কিন্তু চেৰাপুঞ্জী যাওঁতে অলপ ভয় লাগিছে। কিবা ৰাস্তাবিলাক কেনেকা ন? হে তুমি যিটো কৈছা। অলপ ভয় লাগে অকোৱা-পকোৱা মানে অলপ মোৰ ভয়ো লাগিছে। কিন্তু ড্ৰাইভাৰ টো এক্সপাৰ্ট আছিলে আৰু। অ, মোৰ মানে ইমান ভয় লাগিছে, মই বোলো এইমাত্ৰ এনেকে যদি অলপমান টাৰ্ণিং টো ভুল কুৰি যে কৰি দিয়ে, অ'। অ' মই মানে বিৰাট মই ভ ভগৱানক ভাবিছোঁ কাৰণ কিয় জানানে? এতিয়া যদি কিবা কাৰণত যদি সি টাৰ্ণিং টো এনেকে নকৰি এনেকে কৰে হয় নে নহয় কোৱা? আৰু তুমি যিটো কৈছা হয়, কুঁৱলী আৱৰি থাকে কেনেকে মোই মানে বিৰাট ভয় লাগিছিল ঔ সেইটো কথা।
আমি মানে বাৰে, বাৰে যে গাড়ীখন ৰখাই, ৰখাই যে মানে মচি, মচি যাব লগা হৈছে।
অ'আমাৰ যিটো ড্ৰাইভাৰ লৈছিলো সি এ একো নাই সি কথা পাতি, পাতি পা কেনেকে, মই ভগৱানক ভাবি আছোঁ। ন আৰু নাযাও দে চেৰাপু্জী মোৰ ভ ভয় লাগে কিবা এমান হেৰি হ'লে।
মোৰ বাৰু ইমান ভয় নাই লগা যদিও, ভয় লাগে বাৰু দেই।
অ, তাৰমানে কিয় ভয় লাগে জানানে? এতিয়া চোৱা আমি ড ড্ৰাইভ বাৰু ভালকে কৰিব জানিলেই, কিন্তু আ আগৰ ফালে যদি তোমাৰ ডাৱৰে আৱৰি ধৰে, কবতো নোৱাৰি হয় নে নহয় কোৱা?
উ, সেইফালে যোৱাৰ এটাই টেকনিক কি জানানে? একদম দিনতে যাব লাগিব। তাত থাকি দিব লাগিব।
অ, হয় দিয়া। পিছদিনা দিনতে আহিব লাগিব অ। মানে বাৰে বাৰে ডাৱৰে আবিৰ ধৰে। এফালে আকৌ এ কিবা এনেকে টাৰ্ণিং এই মাত্ৰ ঘূৰিলো, এই মাত্ৰ টাৰ্ণিং মোৰ সেই কাৰণে ভয় লাগিছে।
আৰু ৰাতিটোতো তুমি শ্বিলং পাৰ হ'ব নোৱাৰা মুঠতে। মানে ৰাতি তুমি শ্বিলংৰ পা গুৱাহাটী আহিবলে মানে, বহুত প্ৰব্লেম হ'ব।
বহুত প্ৰব্লেম অ'হয় দিয়া। আমি কেনেকে এয়া মোৰছ চাৰিদিন মান লাগিছে তেনেকে শ্বিলং, চেৰাপুঞ্জী তেনেকে মাৰিলো। এই চিৰামজিতান চেৰাপুঞ্জীত আৰু নাযাওঁ। অলপ ভয় ভয় লাগে। ডাউকিটোত এ এবাৰ এবাৰ যাই আহিম আৰু চবতে।
অ-অ।
কিন্তু কিছুমান যোৱা জেগাত মই যাই থাকো। কিন্তু শ্বি চেৰা মানে মোৰ কি জানানে? ভাল লাগিবলৈহে মই যাওঁ মইটো ভয় খা খাবলৈ নাযাওঁ হয় নে নহয়? সেইকাৰণে মই নাযাওঁ। ইমান ৰিস্ক লৈ আক' ঔম সেইটো কাৰণে, ৰিক্সটো ল'ব অলপ টান পাওঁ।
উম।
সেয়া কিন্তু এতিয়া ধৰা, অ, এ। এতিয়া ধৰা শিৱসাবৰ, শিৱসাগৰ গ'লে সেইবিলাকত ৰিক্স নাই হয়নে? ৰিক্স নোহোৱা জেগাত কথা নাই আৰু তেনেকা। আগতে শ্বিলংতো গ'লে অলপ ভয় পাইছিলো, বোলে উখোৱা যায় এতিয়া আজিকালি শ্বিলং পুৰা প্লেইন হৈ গৈছে, হয়নে? ৰা স্তাবিলাক ডাঙৰ দীঘল কৰিছে, এতিয়া একো ভয় নাই শ্বিলঙত। উম, এই যেতিয়া তোমাৰ কৰণা হৈ আছিল, তেতিয়া নহয় য়ই মোক ঘৰতে সোমাই আছিলো, একমাহ কমপ্লিট ঘৰত সোমাই আছিলোঁ, ভয় খাইছিলোঁ। তাৰপিছততো মোৰ বহুত বেয়া লাগিল কিমান আৰু ঘৰত থাকিম, বহুতো একমাহ ঘৰত সোমাই থাকিলে কিবা- নিজকে অশান্তি লাগে ন' হয়নে নহয়? একদম কিবা, উম বহুত বেয়া লাগি গৈছে, কিবা পাগল পাগল লাগি গৈছে। তাৰ পিছত আমি কি কৰিছোঁ বা এ এতিয়াতো হে গাড়ীতো যাব নোৱাৰোঁ ন' ইমান সেইবিলাক হৈ আছে অ' আৰু সেইফালে আকৌ পুলিচে ধৰিও আছে, তেনেকে সেইবিলাকক ত' তাৰ মাজতে আমি কি কৰিলো দুটা, দুটা বাইক ল'লো। বাইক লৈ পেলাই এই হেৰিৰ পৰা মাৰে, মোক মানে লগৰ দুজনীয়ে সুধিলে যাবি নেকি ন হেৰিত, এই যে হেৰিত শ্বিলং পুৰ আগে আগে যে পাই কি হয় এইটো বুলি কয় শ্বিলং পুৰ আগে আগে হেই তাতে গ'লো আৰু, অ', মই বোলো যাব পাৰিম, কিন্তু দিন দূপৰতে ঘূৰি আহিব লাগিব। কৈছে হ'ব, মই বোলো পাঁচটাত পাচাত, পাচঁটাত যদি পাও কথা নাই আৰু মোৰ তাৰে কি জানানে, একমাহৰ ভিতৰত দুদিন হলে ফুৰিব যা যাব লাগে, নহ'লে মানে কিবা মই বহুত অশান্তি পাওঁ। সেইটো, আৰু অলপমান মানে টেনচনবিলাকো যায় ন বাহিৰত গ'লে, তাৰপিছত সেনেকে গৈ পেলাই অ', সেই সেনেকে গৈ বাইকতে গ'লো ৰাতিপুৱাই উঠি দিছো মই এ পাঁচটাত ঘৰ পাই গৈছোঁ, দুখন বাইক লৈছো আমি দুটা ছোৱালী তেনেকে পুৰা পাঁচটাত ঘৰ পাই গৈছোঁ। ফুৰি আহিলো তেতিয়াহে মোৰ মনতটো অলপ ফ্ৰেছ ফ্ৰেছ লাগে। লাগিছে আৰু এ মানে গোটেই মাহটো ঘৰত সোমাই আছোঁ যে, মানে চাৰিওবাগত বাহিৰে একো দেখা নাই ক'তো নাযাও যে, এ সেই মানে যেতিয়া পুলিচে ধৰি আছিলে সেইখিনি সময়ত। মই বোলো যাহ্, মাক্ক চাক্স পুৰা মাৰি লৈছোঁ, কিন্তু আমাৰ একো হোৱা নাই কিয়, আমিতো বাইকত হে গৈছোঁ। ছো ন', গাড়ীটো পাব্লিক গাড়ীটো হেৰি কৰা নাই কিন্তু তাৰো শ্বিলঙলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু বৰাপানীতে না আমি মানে ঘূৰাই দিলোঁ টাৰ্ণিংটো। তাৰমানে তাৰ ওপৰত গ'লে বোলে, মানে হেৰি কৈছে যে তাৰ ওপৰত গলে কৰ মানে তোমাৰ হেৰি চেক কৰিব। মানে, তোমাৰ, চেক কৰিলে কিবা কাৰণত যদি ধৰা পৰে তেনেহ'লে তোমাৰ মানে তাতে থাকি থাকি দিব লাগিব, তিনদিন কাৰেণ্টাইন কৰি দিব। ত' সেই কাৰণে আৰু ওপৰৰ ফালে নগ'লো মানে, বৰা পানীৰ ৰিটাৰণ মাৰিলোঁ, ঘৰ আহি পালোঁ। সেইয়াই আৰু, তেনেকে অলপ ফুৰি আহিলে মোৰ মনটো ভাল লাগে। তেনেকে আৰু, ঠিক আছে দিয়া অ'কে।